হয়।
অঁ।
হয় মেম কওক।
কি কৰি আছে?
কি কৰিম একো কৰা নাই, এনেই আছিলো আৰু ফোনটো কৰিলো আপোনাৰ ওচৰত।
অ অ অ ভালে আছে ন
উম ভালে আছো আজি দিনটো হেৰি নাই কিবা কয় নাম নামা ইয়াতে নেটৱৰ্ক টো কাটি থৈ দিছে চাৰে বাৰ টা পৰা কাটিছে এতিয়া আঠটা বজাত এৰি দিছে নেটটো বোলো এ কল কৰিব ক'তো পোৱা নাই বোলো তোমাৰ ওচতে কৰিলো আৰু
অ অ নেটটো কিবা দৰকাৰী কামত কাটিছে হ'বলা
দক
পৰীক্ষা থাকিলে তেনেকুৱা কৰে অ ডাঙৰ ডাঙৰ পৰীক্ষা কেইটামান থাকে নহয় পৰীক্ষা কেইটাত কৰে তেনেকুৱা
অ চৰকাৰী কিবা চাকৰি দিব লগা হলে চৰকাৰী অ চৰকাৰী কিবা চাকৰি কাৰণে পৰীক্ষা দিলে উম
এই পৰীক্ষা কেইটাত মানে নেটটো অফ কৰি থৈ দিয়ে আৰু এইটো চাগে কোনো যাতে মোবাইল ব্যৱহাৰ কৰি পৰীক্ষাটো দিব নোৱাৰে নোৱাৰে আও সেইটো কাৰণতে কৰে
তোমাৰ নেটটো হ'বলা ভালকে অহাই নাই এতিয়া চাগে
অ তেনেকুৱা হৈ আছে নেট ভালকৈ আহিব পৰা নাই অলপ ওচ আহি
অ অ এ সেইটোৱে বোলো আগতে এনেকে কিবা চাকৰি জাকৰি ধৰ পৰীক্ষা থাকিলে তোমাৰ হেৰি কৰি থাকিলে তেতিয়া হেৰি কৰে আৰু তে এতিয়া নোকোৱা নেমলাকে এনেই আগত ফেচবুকত দি দিয়ে ফেচবুকত অ ফেচবুকত দি দিয়ে আমি গম পাওঁ তাৰমানে এনেকে তেনেকুৱা হৈছে আৰু এনে কোৱা হ'ব বা এইদিনাখনে এইটো হ'ব দে এতিয়া কোনোতো প্ৰব্লেম নাই ন কোনো কথা একো জনোৱা নাই জনোৱা নাই না থাকি পেলাই বাৰটা চাৰে বাৰটা বজাত ডাইৰেক্ট কাটি দিছে কাটি লৈ এতিয়া দিছে মানুহ বিলাক পগলা হৈ গৈ আছে ন যিবিলাকে মোবাইল চলাই যিহেতু আমি মোবাইলতে চেল তেল চাই থাকো দিনৰ ভাগত যিখিনি সময় সময় পাৰো পাওঁ আৰু
ও হলে এতিয়া অ, অ মো মোবাইলতে থাকে যিবিলাকে
উম
অ
বহুৱে বেপাৰ দ্বাৰাই বহুত খিনি চলাই আছে সেইবিলাকো হেল্ল'
বিছনত যা হেল্ল'
অ মোৰ মাতো শুনা গৈ আছ
হয়, নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আপ আপোনাৰ য'ত নেটৱৰ্ক পাই ত'ত যাওক।
হেল্ল'
কথা শুনাৰ অসুবিধা হৈ আছে কথা বুজি পোৱা যোৱা নাছিলে মোৰ মাততো গৈছে আপোনাৰ মাত যোৱা নাই।
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
আপোনাৰ তাত নেটৱৰ্কে নাই চাগে।
মোৰ তাত নহয় তোমাৰ তাত নাই নেটৱৰ্ক তুমি জোগাত যোৱা তুমি য'ত নেটৱৰ্ক তাত যোৱা মোৰ তাত ফুল নেটৱৰ্ক আছে এতিয়া তাৰ মানে এতিয়া নেটটো দিছে ন'
হেল্ল হেল্ল হ'ব দিয়ক ৰাখি দিওঁ নহলে।